এ বহি আছো।
অ', দু-সন্ধিয়া কাম কৰি হ'ল? অ'।
চাহ-তাহ খালেনে নাই?
চাহ-তাহ খামহে।
অ'।
খোৱা নাই এতিয়াও।
অ'। মই খালো চাহ। অ'। চাহ, পিঠা বনালো।
কি পিঠা?
এ তেল পিঠা বনালো। বৰা চাউলৰ পিঠাগুৰি দি। উম।
এই সন্ধিয়া সময়ত চাহৰ লগত তেনেকুৱা বস্তুৱে ভাল লাগে খাই।
অ', মানে এতিয়া আকৌ বতৰটো ঠা-হেৰি বৰ ষুণ পৰা ডাৱৰীয়া নিচিনা হৈ থাকে যে, তেনেকে কিবা কিবি বনাই খাই থাকিলে ভাল লাগে আৰু।
অ'।
উম। এই বৰা চাউলৰ পিঠাগুৰি কেইটামান আছিলে যে অ' তাকে বনাই পেলাই খালু পিঠা কেইটামান। ওচৰৰ মানুহ দুজনী মানো আহিছিলে
অ'।
এ বনাই কৰি, চাহ তাহ দি কৰি, খাই কৰি এতিয়া ছোৱালীজনীৰ কাৰণে মেগী অলপ বনাই দিও বুলি ভাবিছো, মেগী খাব বিচাৰি আছে।
অ। এ সিহঁতৰ আউ মুখৰ জুতি কথা।
অ', এই এইটো পিছত সিটো লাগিয়ে থাকে। উম, উম সেইয়াই, বনাই কৰি দি ৰাতিলৈ, ৰাতিলৈ মই আজি হেৰি বুটৰ দালি বুটৰ দালি বনাই দিম, তৰকাৰী, তাৰপিছত আকৌ কচু যে কলা-কলা কচু লতি তি দুটা থা একে যে অ সেয়া মানে শুকান মাছৰ লগত বনাম।
অ', সেইটো কেনেকে-কেনেকে বনাইনো, কচুৰ লতিটো?
অ', এই কচু লতিটো মানে পথাৰত এনেকে হেৰি বিলাকত ঢাপ বিলাক থাকে যে, তাত চালেও পোৱা যায় সেই লতি এটা হয় মানে তাত, বজাৰ অ' খেতি অ' খে খেতি কৰে। সে এইটো দিনত মানে সেই লতিটো হয় যে খাই ভাল লাগে আমাৰ মানে সেইদিনাখন এয়া ছোৱালীজনী দেউতাকে হেৰি, এই লগৰ হেৰি এজনৰ ঘৰত গৈছিল ছিলে যে ওলাই লগৰ এজ ঘৰত, সেই তেতিয়া যাওঁতে মানে সিহঁতৰ অকমান খেতি কৰিছে বুলিহে কচু ল লতি। কচুলতি হৈ আছে যে অ' তাত খোৱা লৈ আহিছিলে, তাকে মানে বনাই খাম বুলি ভাবিছো আজি শুকান মাছ লগত আপুনি খাই নে? তেনেকে খাই পাইছেনে? অ' কেনেকে বনাই জানে নে নেজানে?
নাই পোৱা নাই মই ভাল
অ' সেই কচু লতি অ'-অ' সেই কচুলতিটো মানে ওপৰ মানে চুজ এটাত থাকে যে অ' সেই চুজটো গুচাই ল'ব লাগে।
আহ।
চাইকৈ ধুনীয়াকৈ পানীত ধুই কৰি ল'ব লাগে। লোৱাৰ পাছতে তাৰপিছত, শুকান মাছ শুকান মাছ বজাৰতো শুয়াই মই মানে বজাৰৰ পৰা অনা নাই, এই ঘৰতে মানে, পথাৰত মাছ, অ'। অ' সেয়া মাছ আছিলে যে।
ঘৰৰ, হলে ভাল লাগে আৰু খাই।
মানে পথাৰ হেৰি কি বুলি কয় বজাৰ পৰা আনা বিলাক অকন গ গোন্ধ এটা ওলাই হয়নে? অ'। মানে জুই টাপত শুকুৱাই থৈ দিব লাগে যে, সেই ধোঁৱা গোন্ধত ওলাই নহয় তেতিয়া খাই ধুনীয়া লাগে, সেইটো অ' ৰ'দত দিয়াত কৈ মানে এইয়া হেৰি, মানে কি ধোঁৱাত দিলেগে বেছি শেকত দিয়াতো ভাল লাগে, ৰ'দত দিয়াতো গেলা গেলা গোন্ধ ওলাই, উম সেইটো কাৰণে, অ' অ'।
সেইটো মানে পিচি কৈ মানে, কিছুমানে হেৰি এ বহুত জ্বৰ উঠিলে।
অ'।
দৰ দিলে মানে, এয়া কিবা চেপা মাছটো এইটো
অ', অ', অ', অ' খাৱনি বনাই খাই ন, চৰ্চিত চৰ্দি লাগি থাকিলে জ্বলা দি, অ' চৰ্দি লাগি থাকিলে জ্বলা দি খাই দিব লাগে, ভাল হৈ যায়, অ, মই সেয়া ঘৰতে শিৱ শুকাই থয় দিয়া মাছ। কেইটামান আছিলে যে। সেই বোলো কচুলতি কেইডাল অনা দেখি পেলাই ভাবিছো, অ' আজি এয়াকে বনাই খাব লাগিব।
অ', বনালে ওচৰতে নহয় ঘৰটো দিবহি অলপ।
অ', অ', দিম দিম।
মই মানে বনাইাবলৈ নাজানো ইমান ভালকে।
অ' অ' শিকাই দিছো শুনক কেনেকে বনাই, সেই লতি খিনি ধুই কৈ কাটি-কুটি ধুই কৰি লব। লৈ পেলাই মাছ কেইটা ধুই ল'ব ধুনীয়াকৈ অকণ গৰম পানীত দিব। এতিয়া অলপ মানে কোমল নিচিনা নিচিনা হৈ যাব। হব, যেন মাছ কেইটা। তাৰপিছতে, অকণ তেলত ভাজি ল'ব। ভাজি লৈ পেলে পেলাই আদা, নহৰু, পিয়াজ সৰহকে জলকীয়া কেঁচা জলকীয়া দিব। নহলেবা শুকান জলকীয়াও দিব পাৰে, তাৰপিছত সেয়াই মানে। সেয়া আদা, নহৰুখিনি ধুনীয়াকে তেলত ভাজিব পিয়াজ দি কৰি। ভাজা পিছতে কচুলতি খিনি তাত দি দিব। ব। দি দিয়াৰ পাছত মানে অলপ, অ', অলপ সময় মানে লৰাই কৰি তাৰপিছত, ঢাকনা মাৰি দিব। তাৰপিছত আৰু অলপ সময় পাছত তে বিশ-ত্ৰিছ মিনিটৰ পাছতে আকৌ মানে ধাক নাখন খুলি পেলাই লৰাই চাব। অকন অকণ সিজিব নহয় হয়, কোমল-কোমল হ'ব নহয় তেত তিয়া মানে হেৰিয়া উম, ভা-ভাজি থৈ দিয়া মাছখিনি তাত দি দিব, দি পেলাই অলপ সময় লৰাব ব, লৰাই পেলাই পানী অকনমান দি পেলাই
অ'।
তাছত ধুনীয়াকৈ ঢাকি কৰি দিব আও। দিয়া পাছতে সিজিব নহয় নহয়। সিজা পিছতে পানীটো অকনমান মানে কমি যাবগৈ আও, তেনেকুৱাতে উলিয়াই অ' তেনেকুৱাতে ঢাকনাখন উদঙাই তাৰ পিছত জালুক, জল কীয়া, জালুক, জলকীয়া দি দিব। দি পেলাই অলপ সময় ৰখাৰ পিছত উলিয়াই দিব আৰু। ভাতৰ লগত খাই ধুনীয়া লাগে, তেনেকে বোৰ। অ' অ' এই তেনেকুৱা মানে ঘৰুৱা বস্তু বিলাক খাই থাকা ভালেই দোকানৰ পৰা অনা বস্তুতকৈ, সাৰ সুৰ নাইকিয়া বস্তুবিলাক খাব লাগে, ঘৰৰ লোকেল বস্তু, সেই তেনেকুৱা বেছি পালে আমাক ঘৰত মানে ভাল
অ', আমাৰ আমাৰো ভাল পায় বাৰু মানুহজনে কিন্তু মই কচু লতিটোহে বনাব শি কা নাই মানে।
অ' অ' অ' অ', অ' খুৱাব বনাই ভাল লাগে।
এনে বাকী চব বনাই খাইছো কচু
অ অ তেনেকে শুকান শুকান মাছৰ লগত আৰু বেলেগ বনাই খাব নহয় বেঙেনা যে বেঙেনা অ খায়নে তেনেকে কেনেকে বনাই খায় বেঙেনাৰ লগত
বেঙেনাৰ লগত মানে সেই তেনেকে আৰু এয়া হেৰি কি বুলি কয় বেঙেনা খিনি
এই বেঙেনা লগত মানে এইটো মানুহে কৈ থাকা শুনো বামলা মাছ নে কি বুলি কয় নহয় আহ সেই শুনিছো কিন্তু তেনেকে খাই পোৱা নাই অ দীঘল দীঘল যে হয় যে অ দীঘল দীঘল মাছটো অ কেনেকে বনাই সেইটো
এইটো মানে কি আৰু হেৰি মাহে তেনেকে মানে শুকান মাছটো কাটি কৈ টুকুৰা টুকুৰকৈ কাটি ডাঙৰ নহয় জানো মাছটো টুকুৰা টুকুৰকৈ কাটি পেলাই গৰম পানীত ধুই অকণ তেলতে ফ্ৰাই কৰি থৈ দিব কৰিব লাগে আৰু বা ধুনীয়াকে ভাল ভাজি কৰি থৈ পেলাই তাৰ পিছত আও বেঙেনা খিনিও ভাজি একেলগে ভাজি দিলেই হ'ল আ পাছত
অ ভাজি পেলাই পানী দি দিব লাগে
অ পানী বেছি দিব নালাগে অকনমান পানী দিলেই হৈ গলা এনেও বেঙেনাটো হেৰিত তেলতে সিজেই তেল অকন সৰহকে দিলে পানী নিদিলেও হৈ যায় পানী দিব দৰকাৰাই নাই তথাপিও মানে অ তিয়াাই দিলে মানে ভালা তেনেকে কৰি খাও মাছখিনি দি দিব লাগে আৰু জলুক জলকীয়া যেনেকে মাংস যেনেকে বন নাই তেনেকেইে বনাব লাগে আৰু
অ মই খাই পোৱা নাই সেইটো
খাওঁ কিন্তু এয়া ঘৰতহে বেছি খোৱা নাযায় মানে খজতি চজতি আছে যে ল'ৰা ছোৱালী কেইটাও খাব নিবিচাৰে
অ এই খজুতিটো থাকিলে বেঙেনাটো অলপ কমকৈ খাব লাগে মানে নেলাগে খাবলৈ বেঙেনাটো অ অ'। আমিও বনালে এইবিলাক বনালে আমি
আমাৰ বনালে মানে আকৌ বেলেগ বেলেগ কিবা বনাই দিব লাগিব সিহঁতক।
অ', নেখাই উম লৰা ছোৱালী বিলাকে নেখালো বনাবই লাগিব বেলেগকে, উম। অ' অ'।
বৰ দিগ তেতিয়া লাগে। প্ৰতিটো, ৰাতিলৈ ৰাতিলৈ আজি কি মাছ, খাম বুলি ভাবিছো।
অ'।
মানে ঘৰতে ঘৰতে জাতিলাও এটা লাগিছিলে। তাকে মানে চিঙি কত ধৰিছোঁ। বিলাহীও হে কন বিলাহী আছে। আমাৰ ঘৰতে কন বিলাহী হেন ছিঙি থৈ দিছো আৰু। বিলাহীয়ে জাতিলাওে মাছে খাম বুলি ভাবিছো ৰাতিলৈ।
অ' বৰ ধুনীয়া লাগে তেনেকে। খাই, জাতিলাও লগত
বিলাহী মাছ দি, ধনীয়া পাত কেইটামান দিলে আৰু ভাল লাগে, এতিয়া মানে ধুনীয়া পাতহে নাইকিয়া, চিজনটো নহয় যে। এনেই ঘৰতে খাবলৈ কাৰণে কৰিব পাৰে। কিন্তু আমাৰ এতিয়া নাই কৰা। বৰষুণ পৰি মানে হেৰি হৈ গ'লগৈ যে।
অ', বৰষুণৰ দিনত মানে শাক-পাচলি বিলাক অকনমান বেয়া হৈ যায় যে। বিলাহী খেতি কৰিলেও বিলাহীও বেয়া হৈ যায়।
অ'।
উম। তাকে সেয়াকে বনাব আৰু এতিয়া ন? উম। ঘৰত চবৰে ভালেই নহয়?
অ', ভালেই।
দাদাহঁতৰো ভালেই?
অহ ভালে। এ সিহঁতৰ পৰীক্ষা, মই বোলো এতিয়া লাইন থাকোতে পঢ়া অকনমান বুলি
অ' অ' এই সন্ধিয়া সময়খনত লাইনটো বৰ অহা যোৱা কৰি থাকে নহয় উম। তাকেহে আমাৰ সেয় সেই সন্ধিয়া সময়খনৰ পঢ়া শুনা কৰিবলৈ অলপ দিগদাৰ হয়।
অহ।
লাইনটো নাথাকে কে যে দিনতে অলপ পঢ়ি লবলৈ দিওঁ। আবেলি টাইমতে
আৰু অলপ পাছত যাবই লাইনতো।
উম ভাত বনোৱা সময়তোত দিগদাৰ হয়। ৰৈ থাকি থাকিব লাগিব লাইনতটো অহালৈ উম। অ' ভালেই ভাই বেলেগ কামত ব্যস্ত হব।
এনে বিচাৰে থাকে। তেনেকে পঢ়া পা পলাব পাৰো, কেনেকে পলাব‌ পাৰো
অ'। তাকেই। গৰম বন্ধত এদি য়ে, কিবা বেলেগ হেৰি, দিব নেকি?
অ', অ', হেৰি আছে এই য়া, আমাৰ ওচৰৰ নামঘৰটোতে মানে হেৰি, বৰগীত আৰু মানে নামৰ ফুলৰ এইবিলাক মানে হেৰি দিব প্ৰশিক্ষণ আছে, তাতে মানে লগাই দিছো নাম
অ'।
বৰগীত অ', গৰম বন্ধত অ', নাম আৰু হেৰি, বৰগীতৰ দিছো। যোনে যি শিক কে মানে আৰু
অ', সেই আপোনালোকৰ আপোনালক তাত আমাৰ ছোৱালীজনীকো পঠিয়াব লাগিব।
অ', পঠাই পঠিয়াই দিবা, এই স্কুল পৰীক্ষা শেষ হোৱাৰ পাছত এইটো গৰম বন্ধতেই দিবই।
অ, তাইকো তাতে নি নাম লগা
অ, দিবাহি, এ ক'বাত ব্যস্ত হৈ গেলে সিহঁতে ভাল ন। নহ'লে সিহঁতে মানে
অ, ফাং, ফুং, কৰি থাকে মানে একো মানে খালী
খেলাত অ', খেলাৰ ধাণ্ডাত লাগি থাকে, আমাৰ ইয়াতো স্কুল হেৰিয়াৰ ওচৰৰ হেৰিতে হেৰিও খুলিছে নহয়। লাইব্ৰেৰীত লাইব্ৰেৰী অঁ, লাইব্ৰেৰীত মানে সেয়া আৰু দেওবাৰে দেওবাৰে দেওবাৰে কিতাপ পঢ়া আৰু সেই অকণি মেল তেনেকুৱা হয়। সেখন।
অ', হয় নেকি?
কাই থাকে তেনেকুৱা হোৱাৰ পৰা মানে ল'ৰা ছোৱালী হোপা অকন ভাল হৈছে। নহলে বাৰু মোবাইলতে এনিটাইম সোমাই থাকিব বিচাৰে। অ', মোবাইলটোৰ পৰা মানে আঁতৰি আছে সিহঁতে
অ', ভালে বহুত ভাল বহুত ভাল কামে কৰিছে, দেউতা। আমাৰ ছোৱালীজনীকো দিব লাগিব। অঁ, অঁ।
বেছি সময় নহয়, নহয়। সন্ধিয়া আবেলি দু দুটামান বজাৰ পৰা তিনটা চাৰিটা তেনেকুৱা লৈ শেষেই হয়।
অ', তেনেহলে ধুনীয়া টাইমতে শেষ হয় আৰু, ঘৰত আহি গৈ